অ
ৱাহ
অ কি হবা
ভাল বে তোমাৰ
মোৰো ভাল দিয়া
জিম গৈছিলে আজি
অ আজি গৈছিলো ৰাতিপুৱা।
কি মাৰিলা।
আজিও লেগ মাৰিছো আৰু টাই চেপ।
অঁ মইও আহিলোঁ গতে।
অ অহ
উম হেৰি তুমি পে পেমেণ্ট পাইছা নেকি কৰোণে পাইছা চোন।
পাইছেহি।
অ কালি মোক স্ক্ৰীণশ্বট দিছিলে।
কি স্ক্ৰীন শ্বট দিছে সি।
এ পাইছে যে মানে সোমাইছে বুলি ক্ৰেডিট এড। টু টুফিটি ওৱান এটা সোমাইছে তোৰ তাত।
হয় চাওঁ আছে নেকি মেছেজটো তোমাৰ লগত আছে।
অ তুমি চাবমিট কৰা নাই নেকি।
কৰিছো।
তাৰ তাত যে সোমাল।
এ চা কি ফটো দিছা তুমি চাও দিয়াচোন মোক হোৱাটছএপত।
অ ৰখা টেলিগ্ৰামত দিওঁ।
টেলিগ্ৰামত দিয়া।
তোমাৰ নামটো অহা নাইচোন হোৱাটছএপতে দি আছো ৰখা।
অহ দিয়া।
বাকী কোৱা।
বাকী আছো কি খালা আহি জিম পৰা আহি।
এই খোৱাই নাই নাখাম হে।
অ অ অ। মই এ খেৰি খালো পিঠা খালো বা পিঠা বনাইছিলে মাই। হা হালো পিঠাল আৰু অ আ তিকলা বাছ দে মাৰ।
কি পাতিছনে নাই।
বাৰ্ডে পাতা নাই ৰবা।
সেইটো তাৰ একাউণ্টৰত সোমাইছে যোৱাকালি।
অ।
তোমাৰ কিয় সোমোৱা নাই তেতিয়া হ'লে।
এ ইয়াৰ সে ই বেলেগ বেলেগৰ লগত কৰিছে ন মোৰতো মানে হেই। মই মানে নামটো বেলেগ দিছিলো। দেউত লগৰটোৱে আৰু বেলেগ নাম এটা দি দিছে। এ সেই কাৰণে দিয়াৰ কাৰণে মোৰ সেই হৈছে এতিয়া কৈছো ৰবা নত নতুন কে সি কৈছে অ।
আগৰ টাস্ক খিনিৰ পইচাটো পাবা নে নোপোৱা।
অ পাম পাম।
অ মই কিন্তু চাবমিট মানে এটা টাষ্ট মই যোৱাকালি কৰিছোঁ এতিয়া এইটো ছেকেণ্ড হ'ল। তুমি চামি কি অ সেইটোয়ে কৰো ন সেইটোয়ে ভাবি আছো জমাই লওঁ।
অ অ একেলগে পাঁচটা কৰি দিবা মই।
আৰু অ আৰু ধৰা তুমি মোক কৰিলা ঠিক আছে তেতিয়া যোনটো এইটি টো থাকিবই। মই যোটো এইটো পাব লগা সেইটোতো এড হৈ থাকিব।
আহ এদ হৈ থাকিব তুমি বা তুমি হাঁহ। তুমি হাড্ৰেড পাবা তুমি মোক কৰিছা নহয়। মই এইটটি পিম অ অ তেতিয়া তুমি অ এইটটি পাবা।
কৰনে কৰিলে প্ৰথমতে তেতিয়া সেই এইটটি টো সেই এইটটি টো এতিয়া মানে এড হৈ আছে
উম উম এড হৈ যাব।
আৰু মই ময় তাৰছত তাই এবাৰ কৰিছো তেতিয়া মোৰ হাণ্ড্ৰেডটো এড হৈ আছে
অ অ সেনকা
অহ কিন্তু কেতিয়াবা বোলে কাটিও দিয়ে
টিফোনটো
নহয় এ পইচাও কাটে বোলে সি কৈ আছিল আজি
অ পইচা মানে কেতিয়াবা এনে আৰু সেই ফোনটোত মানে কিচ এ অলপ মানেৰে কাটে আৰু সেইয়ে মানে ধৰ কে কেতিয়াবা এনে এক মিনিট দুই মিনিট কাটি দিয়ে চাগে কাটি দিলে অলপ কিবা ৰং থাকিলে আৰু সিহঁতৰ মতে ৰেপ
নহয় কিবা বোলে যিটি কথা পাতি এনে ফাৰ্ষ ফা পাগলামি কথা পাতি থাকিলে বোলে উ পইচা অলপ কাটি দিয়ে লজিকৰ হ'ব লাগে বোলে কথাখিনি অজ অ অঁ সেইটোৱে তুমি এতিয়ালৈ পাইছানে আগৰবাৰ
অ মই আগৰবাৰ পাইছো
তুমি একেবাৰে পাইছিলা নে অলপ অলপকে পাইছিলা
অ আগৰবাৰ এক মানে আগৰবাৰ আছিল ফ'ৰ এইটটি থাকে ফাৰ্ছ তোমাৰ এ টু ৰুপিচ এটা দিয়ে তাৰপিছত এ এইবাৰো এইবাৰ ডাইৰেক্ট দিব চাগে
নহয় এইটো কৰণক দুই দুই টকা এটা দিছে
অ অ প্ৰথম তোমালোকে যেতিয়া ফাৰ্ছ কৰিবা তেতিয়া দুই টকা এটা দি দিয়ে মানে তোমাৰ
চাবমিট ন ছাবমিট নকৰা লগে নিদিব অ তুমি চাবমিট কৰা নাই যে সেইকাৰণে তুমি চে গম পোৱা ন মই এতিয়া চাবমিট কৰিলে দি দিব উম যেতিয়া গম পাব যে একাউণ্টত গৈছে পইচাটো
উ ছাবমিট কৰাৰ পিছত তোমাৰ এ এটা মানে দুই টকা এটা পঠাই দিয়ে যে তুমি বুলিয়ে হয় আৰু গম পাব কাৰণে সিহঁতৰ পৰা মেছেজ এটা ই এছ মাই দিবলে তাৰ পিছত বাকীখিনি অ গোটেইখিনি কৰাৰ পিছত পঠাই দিয়া
অঁ
তুমি চাবমিট কৰাৰ আগতে আমাৰ লগৰজন আমাক ফোন কৰি সুধিবা
কোন লগৰ
এপ আমাৰ মানে যোজনে যিজনে দিছে আৰু এনে এপটো
উ উ
উ তাক সুধি লবা মানে সি থাকিলে তাৰ লগটোৱে থাকিলে সি চেক কৰি দিব চ বেলেগে ছেক মানে অ তুমি শেষ কৰিবা কা আমা মোক বা কৰণ কাৰোবা এটা ফোন কৰিবা যেটা চাবমিট কৰা কৰাৰ আগতে আমি তাক সুধি লম অ অ
সি মানে কি সি কেনেকে চাই দিয়ে
সি মানে তাৰে মেনেজাৰ হয় এপ টোৰ তাৰ প্ৰজেক্ট মেনেজাৰ অ
হৈয়ে
নহয় মোৰ লগৰ নহয় মোৰ লগৰ লগৰ জন
অ যোনটো তোমাৰ লগৰ সিও কৰি আছে এইটো এপ ইউছ
আ সিও কৰি আছে সিও কৰি আছে
কেলা এইটো হেপ মানে তাৰ লগৰে বনাইছে
লগৰ নেকি নে কোনবা বেলেগে বনাইছে চাগে তাত সি সোমাইছে মানে প্ৰজেক্টটোত তাৰে মেনেজাৰ পাতিছে নেকি সেনেকা। অ অসমৰে নেকি হয় চাগে।
অ' আচ্ছা চিণ্টু বোলো লগৰটো ন।
হেল্ল'
চিণ্টু বোলা লগৰটো।
অ' অ' চিন্তু অ চিন্তু সি
তুমি এতিয়া ছাবমিট যে কৰিলা, কোৱা? হেল্ল' হেল্ল'
হেল্ল' অ কোৱা অ কোৱা। উম। এ কি কৈছিলা তুমি চাবমিটৰ কথা?
এ হেৰি তুমি চাবমিট যেতিয়া একেলগে কৰিবা তেতিয়া পইচাটো সোমাব নে?
অ' একেলগে সোমাই যাব।
তোমাৰটো পাঁচটা হৈ গৈছে?
অ' মোৰ পাঁচটা হৈ গৈছে। অ' মই আনি দিছো।
তে কিমান শ্ব' কৰি আছে বেলেঞ্চ?
বেলেঞ্চ এতিয়া সোমোৱা নাই, মোৰ মানে টাক্স কেইটা মানে চেক কৰা নাই চেক চেক যেতিয়া কৰি থাকে তেতিয়া পেইণ্ডিঙত আছে য়েল্ল' কালাৰ দেখাই থাকে। আৰু তাৰ তলত এটা ক্লকৰ চিম্বল থাকে। আৰু যেতিয়া তোমাৰ কমপ্লিট চেক হৈ যাব তেতিয়া গ্ৰীণ কালাৰ হয়। এটা কাৰ ৰাইট চিন থাকিব মানে।
অ সেইটো কিমান দিন বা লাগে?
সেইটো হৈ যাব তোমাৰ একদিন মান হৈ যায় একদিন দুইদিন মানৰ মই কালি কৰিছো।
তে এদিনটো হৈ গ'ল?
অ' এদিন হৈ গ'ল। মানে মোৰ এই নামটোৰ কাৰণে প্ৰব্লেম থাকিল ন? সেইকাৰণে কিবা মানে লগৰটো ফোন কৰিছিলে সোমোৱা বুলি তাত, মই ক'লো নাই। তাত সি আৰু নতুনকে এতিয়া তাক পঠাই দিছে ৰ। দুটা দিলে হৈ যাব আৰু।
অ অ'। যোৱাবাৰ তুমি একেলগে পাইছিলা পইচা?
অ' একেলগে। যোৱাবাৰতো বেছি ইজি আছিল। মানে নিজে বেলেগক নালাগে আৰু মানে নিজে ইমেজখন চাই কিনে এ ছবিখনৰ ওপৰত চাৰিটা লাইন ক'ব লাগে।
অ'।
সেনে সেনেকা আছিল নিজে কৰি থাকিব পাৰি।
এতিয়া মানে ফোন কৰি থাকিব লাগে। আগতে মানে ছবিটো ছবি খনৰ কথা কাক ক'ব লগা আছিলে?
ছবিখন, তোমাৰ তাতে এটা ৰেকৰ্ডিংৰ অপচন থাকে। তুমি ছবিখন চাই কেনে তাৰে ওপৰত ফ'ৰ লাইনছ ক'ব লাগে।
সেইটো ভাবি থাকিব সেইটো কিছু সেইটোও কিছুমানে ডাইৰেক্ট ক'ব নোৱাৰে ভাবিও ভাবিও ক'ব লাগে কিছুমানে?
অ' ভাবি ল'ব লাগে মানে চেন্ত কি কি দেখাইছে ছবিখনত?
ইজি আছিল নেকি? অ পইচাটো সিমানেই এতিয়া যিমান
নাই সিবাৰ ফ্ৰ'ৰ এইটি দিছিলে।
এইবাৰ
এইবাৰ সেইয়া মানে মই কৰিলে ফাইভ হাণ্ড্ৰেড পাম আৰু তুমি ফ ফ'ৰ এইট টিমান পাবা নেকি নে থি টোয়েণ্টি নে কিবা ফৰ হাডেড মান সেনেকা পাবা অ অ অ অ
কত ফ্ৰৰ এইটিকে দিছিলে
ন এই এইবাৰ এইবাৰ আগৰবাৰ আছিল সেই তোমাৰ আগৰবাৰ ফৰটিখন ছবি আছিল ফৰটিখন ছবি তুমি ফৰ লাইনচকে ক'ব লাগে ক'লেহে তুমি সেই পাবা আ তেতিয়া ফৰ এইটটি ৰুপিজ পাবা
অ
সেনেকা আছিল এইবাৰ মানে এটা কলত হাড্ৰেড কে দি আছে সেনেকা
উম হুম হুম
সেনেকা
ঠিকে আছে
বাৰ্তালাপ ইজি কৰিছে আৰু
উম
বাকী খবৰ ভাল তোমাৰ
ভালেই বে তোমাৰ
এ শুনা না শ্বিলং যাওঁ বলা না
ব'লা
এ এইফালে কিবা‌ এখন ৰিজৰ্ট আছে ৰ'বা এ হামিনী ৰিজৰ্ট নেকি নহয় নহয় সেইখন নহয় সেইখন নহয় এই হিমানী ৰিজৰ্ট বুলি আছে চাবা তুমি মেঘালয় ফালে
ধু ধুনীয়া নেকি
এ বহুত ধুনীয়া বে
তুমি এইটো সচায় কৈ আছা নে এপটোৰ কাৰণে কৈ‌ আছা
নহয় সঁচাই কৈছো যাব পাৰি
কৰণক কৈছা
অ তাক কোৱা নাই ৰবা
অ সিহে মেইন
যাব পাৰি
কেতিয়া মানে
কেতিয়া মানে যেতিয়া যোৱা আৰু মানে ধৰা
শ্বিলং যাম বুলি কৈছিলে নেক্সট শ্বিলঙে যাম কথাটো চোন থাকিয়ে গ'ল
অ সেইটোৱেতো পাতিলে ভাল আছিল আমি এ এই এই লগৰ জনো যাব এ কি কয় চি কি কয় চিনটু চিনটু যাব চাগে
অ
একেলগে তেতিয়া পাঁচজনমান গ'লে আমি
সুধি চাবা তাক কি কয়
অ কিবা সুধি চাব লাগিব য পাৰি অঁ, ৰিজৰ্ট খন বহুত ধুনীয়া সেইটো।
যাম ৰ'বা, পৰিৱেশটো বহুত ধুনীয়া ন।
অঁ, কি ধুনীয়া মানে দৰ্জা খুলি দিলে বেলকনিৰ পৰা মজাত- একদম লেক এটা আছে লগালগ এ লগতে-
আচ্ছা।
এই মজা। আমাৰ এ দাদা তাকা পৰহি যায় আহিছে।
উম।
মজা আছিল একদম যা।
অঁ।
ধুনীয়া। এ চ আহ।
কি কৈ আছিলা?
এ সেই চাই কি কয়? জোৱাই চাই দে।
অঁ, জোৱাইৰ ফালে।
অঁ।
এই গাড়ীৰ ব্ৰেকে প্ৰব্লেম আছে ৰবা, ব্ৰেকটো ঠিক কৰি লগ নহলে ভয়ে লাগে।
অঁ, এই কৰণৰ গাড়ীখন কি হৈ আছে বা?
এই ব্ৰেক বেয়া হৈ আছে।
তাৰো ন।
সেইদিনা বেয়া হ'ল চাব গ'লো।
অঁ, অঁ।
এই দহ মিনট বেছি হৈ গ'ল, কাটা নাই যে এতিয়ালৈকে।
দছ মিনিট নহয়, বাৰ মিনিট- বাৰ মিনিট।
কিন্তু- কিন্তু কৰ্ণৰ লগত কথা পাতি জল্দি কাটি আছিলে।
বাৰ মিনিট পাতো কথা পাতিব লাগে।
অঁ, তাৰ তাত কিন্তু জল্দি কাটি দিছিলে।
অঁ, কিয় বা এতিয়া বাৰ মিনিটত কাটে বাৰ মিনিট হোৱাৰ লগে লগে কাটি দিম।
অঁ, তোমাৰ এতিয়া এইটো ছয় নম্বৰ তাস্ক নে?
উম, উম, ছয় নম্বৰ।
কৰ্ণৰ লগত কথা পতা নাই।
সেই সি আৰু কি বগা, তাক বোলে মই পঞ্চাশ টকা দিবলৈ লাগে। কিয় মোক পঞ্চাশ টকা দিওঁ?
কিহৰ কাৰণে?
নাজানোঁ, তোৰ ব পঞ্চাশ টকা দিব লাগিব বোলে। তাই -তাই সি মোৰ লগত কথা পতাৰ কাৰণে।
তোৰ পইচা কমাব ইচ্ছা নাই নেকি? বিললাে
তাৰে পিছত - ফোন কাটি দিছে ৰবা, এতিয়া আৰু ফোন মাৰি আছে ৰবা। সি এতিয়া মেছেজ কৰি আছে তাৰ লগতোৰ।
কি কৰে সি?
এ এতিয়া ক'ব নোৱাৰি ইয়াতে।
অঁ, নহয় কথা পাতিব নে কি?
হেই কি, সেইটো নাপাতে চাগৈ কবাৰ কি বকি আছে।
উম, উম, এই আৰু দুটামান নাম্বাৰ হ'লে ভাল আছিলে বে।
তুমি সেই খুলি লোৱা, তাতে এড একাউন্ট পাৰি ত অপচন এটা থাকে, তাতে তোমালোকৰ-